হেল্ল' হয় নমস্কাৰ।
হয় আপুনি কি কি বিহু ভাল পায় কি কি উৎসৱ ভাল পায় আপুনি কি ভাল পায়।
মই উৎসৱ পাৰ্বন মোৰ ভাল পাওঁ বিহু ভাল পাওঁ আপোনাৰ। দিৱালী ভাল লাগে ত। তাৰপিছত হোলি ভাল লাগে চব ভাল লাগে আপোনাৰ কি ভাল লাগে।
অ আপুনি বিহুত কে কেনেকে উদযাপন কৰে।
বিহুতো আমি বহুত বিভিন্ন ধৰণলৈ উদযাপন কৰো বিহুত এনেইতো তিনি প্ৰকাৰৰ হয় নাই। মাঘ বিহু কাতি বিহু আৰু ৰঙালী বিহু।
আচ্ছা।
তাৰপিছত। হে মাঘ বিহুত আমি উম মেজি জ্বলাও মাঘ মাহত। অ হয়। তাৰ পিছত আমাৰ ব কি কয় ডাঙৰৰ পৰা আশীৰ্বাদ লওঁ আমি সৰু বোৰে।
তাৰ পিছত বিভিন্ন ধৰণৰ। পিঠা পনোৱা বনোৱা হয় সেইবোৰ খোৱা হয় তাৰ পিছত ৰঙালী বিহুত। টো আৰু ৰঙালীৰ মানে আপোনাৰ উৎসৱ ৰঙালীৰ উৎসৱ যিহেতু। আৰু সাত দিনটি পালন কৰো আমি সাতদিনীয়া মানে আপোনাৰ বিহু নাচিবলৈ যাওঁ। তাৰপিছত বিভিন্ন মানে গাঁৱত। তোৰ বেছি ভাল লাগে এতিয়া চহৰত থকা বোৰৰ লগত অলপমান মানে বিহু নাচিবলৈ যোৱাতো অলপ অসম্ভৱ হৈ পৰে।
তথাপিও আমি যাওঁ। মিলাই প্ৰিতি কিনে হ'লেও আমি মানে এদিন হলেও আমিও বিহু নাচিবলৈ যাওঁ। কিন্তু সেইটো এটা হেঁপাহ থাকে বিহু নাচাৰ। তাৰপিছত আপোনাৰ আমি মই ডান্স কৰো, যিহেতু বিহু নাচো, বিভিন্ন ষ্টেজত। পাৰফমেঞ্চ কৰিবলৈ যাওঁ। এ প্ৰতিযোগিতা কৰো বিভিন্ন ধৰণৰ, তাৰ পিছত জেতুকা লগাওঁ। জেতু বিনাটো বিহু মানে অধ আধৰুৱা বুলি ক'ব পাৰি সেনেকে। তাৰ পিছত ওখো সেই বিহুতো আমি ডাঙৰবোৰৰ পৰা আশীৰ্বাদ লওঁ। আমি সৰুবোৰে। তাৰপিছত ডাঙৰ বোৰে আমাক আৰ্শীৰ্বাদ দিয়ে তাৰ পিছত এই বিহুৱান দিয়া যায় আমাক মাহঁতে। বিহুৱান দিয়ে চবকে নতুন, নতুন কাপ পোৰ পাওঁ, প্ৰত্যেকটো বিহুতে লওঁ বাৰু নতুন কাপোৰ বিহুৰ।
হয়।
তাৰপিছত বিভিন্ন ধৰণৰ পিঠা বনাওঁ। যেনে তিল পিঠা লাৰু পিঠা তাৰপিছত আপোনাৰ লাৰু তিলৰ লাৰু নাৰিকলৰ লাৰু। তাৰপিছত নাৰিকলৰ চিৰা এইবোৰ গোটেই বনোৱা হয়, তাৰ পিছত গাহৰি মাংস খাওঁ। তাৰপিছত আমি মেজি জ্বলাওঁ, যিটো মাঘ বিহুত যিহেতু মেজি জ্বলাওঁ। মেজি জ্বলোৱাৰ আগদিনাখন মানে আপুনি আমি মানে মেজিৰ ঘৰতে ৰাতি তাতে ভোজ খাওঁ। আৰু ৰাতিটো তাতে থাকোঁ আৰু ৰাতিপুৱা কাৰো লগত কথা নোকোৱাকে । কোৱা হয়, যিহেতু মানে কথা নোকোৱাকে গা পা ধুই কিনে মেজি জ্বলোৱা হয়। তাৰ পাছত সেই মেজি তাপত মানে মেজিৰ তাপটো ল'ব লাগে বুলি কয় আৰু।
উম, উম হয়।
সেইটো আৰু নতুন বছৰৰ কি হয়, হয়। তাৰপিছত সেয়া হয় আৰু, কাতি বিহুটো একদম মানে। কাতি বিহুত ইমান ভাল নালাগে আৰু ইমান উদযাপন কৰাওঁ নাযায় বাৰু। কিন্তু কাতি বিহু ইমান এটা সেই নহয় আৰু। গাওঁত ভাল লাগে কাতি বিহু, বেলেগ বিহু চহৰত ভাল লাগিলেওঁ কা তি বিহুটো অলপমান মানে সেই হয় কাৰণে ইয়াতে আপোনাৰ খে খেতি পথাৰ নেথাকে নহ, খেতি পথাৰত যিহেতু খেতি পথাৰত। যেনেকে মানে চাকিটো জ্বলোৱা হয় সেনেকে মানে ইয়াতে। খেতি পথাৰ নাই যিহেতু চাকি জ্বলোৱাটো আমি দেখা নাপাওঁ। সেই গাঁৱলীয়া পৰিৱেশটো ইয়াতে পোৱা নাযায়, তথাপি আমি আপোনাৰ মানে ঘৰৰ আগত তুলসীৰ গছ থাকে, তাৰপিছত সেই তুলসীৰ গছত আমি চাকি জ্বলাওঁ। গোটেই কাতি মাহটো আমি তুলসী গছত মানে চাক কি জ্বলোৱা হয় আৰু গোটেই কাতি মাহটো জ্বলাই জ্বলোৱা যায়। আৰু কাতিমাহত একদম মানে আপোনাৰ ধান চ সমাপ্ত হৈ যায়, নতুন খেতি আৰম্ভ হয়। সি তাৰ মানে সমাপ্ত পৰি যায় যে, তাৰপিছত ধান মানে নাথাকে আৰু তথাপি কি আৰু কৃষক সকলৰ বহুত অসুবিধা হয়, তেওঁলোকে আৰু বানপানী হয় বহুত। সেনেকে হয় ত' সেই কাত মানে কাতিক বিহুত সেই চাক কিটো জ্বলোৱা হয়, যাতে বৰষুণ চৰষুণ নিদিয়ক ধান খেতিবোৰ ভালকে আহক আৰম্ভণিৰ যিহেতু হয়।
হয়, হয়।
এতিয়া আপুনি কওঁকচোন আপোনাৰ মানে কি বিহু
এনে ক'ত ক'ত ফুৰিছে এতিয়া বৰ্তমানলৈ ক'ত ক'ত ফুৰিছে?
ফুৰিবলৈ মানে ফুৰিছো বহুত জাগা, এতিয়া কোনটো জাগাৰ বিষয়ে কৰোঁ আপোনাৰ, গুজৰাট গ'লো তাৰপিছত আপোনাৰ সেইটো মানে আগতে গৈছিলোঁ। কিন্তু এতিয়া বৰ্তমান মই গৈছিলোঁ, আপোনাৰ ইণ্ডিয়া গে'ট গৈছিলোঁ। তাৰ পিছত আপোনাৰ বৃন্দাবন হৃষিকেশো ঘূৰি আহিলো।
উম।
বৃন্দাবনত যিহেতু মানে আপোনাৰ এ বহুত। বহুত ধুনীয়া আৰু বহুত মানে বহুতে ধুনীয়া তাতে, তাতে যাই কিনে আহাৰ পিছে মানে এনেকুৱা লাগে যে আকৌ যাওঁনে তাতে থাকো এনেকুৱা নিচ এ নালাগে তাৰছত তাতে আপোনাৰ ৰাতিপুৱাৰ মানে
প্ৰিয় ৰং আপোনাৰ প্ৰিয় ৰং কি
অ মোৰ প্ৰিয় ৰং ক'বলে গ'লে মোৰ প্ৰিয় ৰং আপোনাৰ অ পানী কালাৰৰ যিটো পানীৰ কালাৰ ন সেইটো
এ আৰু পানী পানীটো এতিয়া মানে দৈনন্দিন জীৱনত পানীটো লাগে হয় ন পানী নহ'লে পানীৰ অবিহনেতো কোনো এটা মানে কোনো এটা বস্তুৱে জীয়াই থাকিব নোৱাৰে মানুহতো জীয়াই থাকিব নোৱাৰে জীৱ জন্তুও পানী নহলে জীয়াই থাকিব নোৱাৰে গছ গছনিও পানী নহলে জীয়াই থাকিব নোৱাৰে ত' পানী যিহেতু ইমান সে হয় তেতো মোৰো ভাল লাগে আৰু পানীটো লাগেই পানী অবিহনেতো একদম কে কোনো এটা কামো সম্ভৱ নহয় সেনেকে আৰু প্ৰকৃতিৰ যিহেতু মোৰ সেউজীয়া ৰঙো ভাল লাগে প্ৰকৃতিৰ কালাৰ যিহেতু শান্ত পৰিৱেশ হয় নে নহয়
হয় আচ্ছা আপুনি ইতালে ক'ত ক'ত আপোনাৰ প্ৰিয় খাদ্য কি
অ মোৰ প্ৰিয় খাদ্য কবলৈ গলে আপোনাৰ কি ক'ম মোৰ প্ৰিয় খাদ্য টো আপোনাৰ পইতা ভাত একদম ভোট জলকীয়াৰ লগত সেনেকে তাৰপিছত আপোনাৰ মোৰ একদম মানে ভাল লাগে আপোনাৰ কি কয় পিঠা বি ত চুঙা পিত পিঠা হয় ন মানে বাঁহৰ দি কিনে যে সেই পুৰা যায় সেইটো পিঠা আৰু কলপাতত দিয়া মাছ আপোনাৰ মানে কলপাতৰ কেঁচা মাছৰ সেই কৰি কিনে যে বনাই সেইটো অলপমান মানে বনোৱা পদ্ধতিটো মই ইমানকে মানে সঠিককে গম নাপাও তথাপিও মানে অলপমান জানো সেইটো সেইটো বহুত ভাল লাগে
আচ্ছা
এয়া আপুনি কত ঘুৰিব গৈছিল
মই বহুত জেগা ফুৰিবলে গলো মই লণ্ডন হংকং লণ্ লণ্ডন হংকং পেৰিছ ডুবাই মুঠতে ডুবাইটো একদম ধুনীয়া ধুনীয়া জেগা মোৰ ডুবাই ভাল লাগিছে
হয় এনে মানে আপুনি অলপমান আপ আপোনাৰ অভিজ্ঞতাটো ক'ব পাৰিব নেকি যে আপোনাৰ কেনেকুৱা অভিজ্ঞ মানে কেনেকুৱা কৰিছে তাতে মানে যিহেতু আমি অসমৰ মানুহ বোৰে কেনেকুৱা কৰে
ফুৰিছোঁ ফুৰা চুৰা কৰিলো আৰু আৰু
আৰু তাতে যোৱাৰ পিছত মানে আমাৰ নিজৰ দেশৰ মানুহ লগ পালে
অ অ নাই নাই এই লগ পাই পাই অ আমাৰ ভাৰত তৰ মানুহ বহুত বহুতো তাতে আছে ভাৰতৰ মানুহ আছে বহুতো বৌ আমাৰ মামাৰ মামা মামাৰ দোকান আছে তাতে মামাৰ হোটেল এটা আছে তাতে ত' হোটেলত আমি ষ্টে কৰিছো সেই হোষ্টেলটো হ হোটে হোটেলখনতে
হয় হয় এইটো মই মানে যি আপোনাৰ বনাৰস গৈছিলো তাতে বাৰু মোৰ কোনো চিনাকি নাই তথাপিও মানে অসমত যি যিমান মানুহ লগ পায়ো মা মানে এনেকুৱা লাগে যে কোনোবা এটা মানুহ অসমীয়া মাতিলে মানে এনেকুৱা লাগে অ এইটো চোন আমাৰ নিজৰ মানুহ তাছত যাই কিনে নিজে কথা পাতা যায়
আচ্ছা আচ্ছা হয় হয় আ আপুনি হোলি খেলে নে নাই হলি আপুনি কেনেকে উদযাপন কৰে
অ, হলীটো মানে হলী ইমান এটা নেখেলো ৰে। হলীটো মানে অলপ কমকে খেলো খেলো। হোলিত বিভিন্ন কালাৰেৰে যিহেতু ৰঙৰ উৎসৱ হয় আৰু এনেকে খোৱাও যায় যে মানে ৰ' অলপমান হ'লেও আমাৰ ৰ গানত লগাব লাগে বেমাৰ পাতি নোহোৱা নহয়। যেনেকে আমি আপোনাৰ আহ মাঘ বিহু হালধি উম, লগাও মুখত যাতে কোনো ধৰণৰ মানে আপোনাৰ বেয়া বস্তু বোৰে যাতে আমাক ধৰিব নোৱাৰে সেনেকে কৈ লগাও যে সেনেকুৱা হলিটো সেনেকুৱা মানা যায় তাৰপাছত আপোনাৰ মোৰ হলিকা দশন চাই কিনে ভাল লাগে কিন্তু আজিলৈকে মই চাই পোৱা নাই। অ, ইয়াতে মানে নহয় যিহেতু মই চিৰিয়েল তিৰেয়েলত চাইছো হলী দহন বোৰ চাই কিনে মানে ভাল লাগে কিন্তু মোৰ ইমান এটা মানে চাবলৈ সেই মানে আপোনাৰ সক্ষম হোৱা নাই আৰু এতিয়ালৈকে মানে নকৰে আৰু ইয়াতে ইমান।
সেনেকে আৰু হলি চলি খেলো সেয়া কৰো আপোনাৰ প্ৰিয় খাদ্য কি?
মোৰ প্ৰিয় খাদ্য পনীৰ।
অ, পনীৰ কিয় ভাল লাগে?
পনিৰ ভাল লাগে আৰু এনে ভাল লাগে আৰু। এনেই আপুনি-আপুনি-আপুনি- আপ উম - উম আচ্ছা।
মানে আপোনাৰ গাখীৰটো মানে মান গাখীৰটো অলপমান মেকা হবলৈ দিয়া যায়। নাই যেতিয়া মেকা হৈ যায় তাৰপিছত সেই টো মানে অলপমান তাৰ পৰা চামনি ওলোৱা নিচিনা হয় যে সেইটো মানে আপোনাৰ এটা ভাল চাই মানে কটনৰ ৰুমাল বা যিকোনো এটা বস্তু কটনৰ বস্তু ধেই পুৰি কিনে তাতে চেপি কিনে একদম পনীৰৰ নিচিনা চেপ বনাই কিনে এনেকুৱা আমি বনাওঁ সিটো ঘৰতে বনাওঁ বাৰু। উম, হয়-হয়
উম, বাৰু আৰু - আৰু বিহুত আপুনি আৰ আৰু-আৰু বিহুত কি কৰে?
আৰু বিহুত মানে উম গাঁৱত যাওঁ।
উম, আচ্ছা গাঁৱত-গাঁৱত গাঁৱৰ বিহু কেনেকুৱা অলপ কৈ দিয়ক গাঁৱৰ বিহু কেনেকুৱা?
গাঁৱৰ বিহুটো মানে গুৱাহাটীৰ বিহুতকে একদম উম একদম মানে একদম বেলেগে বুলে ক'ব পাৰি।
তে যিবোৰ আমি ইয়াতে যিবোৰ বস্তু আমি দেখা নাপাওঁ সেইবোৰ বস্তু আমি গাঁৱত দেখা যায় হয় নে নাই?
এতিয়া আপুনি আমি কিতাপত পঢ়া নিচিনা যেনেকে পঢ়ো গাঁৱত সেনেকুৱা ধৰণে উদযাপন কৰে। কিন্তু আমাৰ ইয়াতে কি হয় সেনেকুৱা উদযাপন কৰা নাযায় কাৰণ চবেই ব্যস্ত থাকে ন ত' চবৰে মানে সেই গোটেই মাহটো কাম কৰি-কৰি মানে সেয়ে হৈ যায় বহুতে মানে সেয়ে ইয়াতে আৰু বহুতৰ নিজৰ-নিজৰ ঘৰ নেথাকে হয় নে নাই চবে মানে কিছুমানে ভাৰাত বসবাস কৰে তেওঁলোকৰ কাৰণে নিজৰ ইচ্ছামত তাতে মানে আপোনাৰ নিজৰ ঘৰ থাকি কিনে নিজে কৰাটো অলপমান বেলেগ হৈ যায় ন, ত' গাঁৱত গ'লে সি বোৰ মানে বিভিন্ন বস্তু বোৰ দেখা যায় গাঁৱত যেনেকে আপোনাৰ গাঁৱত একদম মানে কি ক'ম আৰু গাঁৱত সেউজীয়াই সেউজীয়া এফালে চাব সেউজীয়া চাৰিওফালে সেউজীয়া, ইয়াতে গৰম পৰ ও মানে ইমান গৰম পৰে, কিন্তু গাঁৱত যিটো মানে পৰিবেশ নহ সেইটো মানে আপুনি কি ক'ব সেই ত মানে একদম মানে একদম আফত লগা আৰু। দেখিলে মানে একদম শান্তি খুব ভাল লাগে।
ঠিক আছে দিয়ক ধন্যবাদ, আহ পুনৰ কথা পাতিম আপোনাৰ লগত ধন্যবাদ ঠিক আছে ধন্যবাদ।